প
ঠিকে আছে তোমাৰ
মোৰো ভালেই দিয়া। কি কৰিছা পিছে?
মই এনেই মানে এতিয়া গৰম লাগিছিল তো সেইকাৰণে ফেনৰ কাষত আহিলো। কৰিছিলো
অ' গৰমো বহুত পৰিছে ন। তোমালোকৰ ইফালে গৰম কেনেকুৱা মই ঘৰতে আছো ৰবা।
তাকে মই আছো আৰু গৰমটো বহত আছে মানে কি কবা আৰু দিনে তেনে আছো আৰু তাৰ পিছে কিবা হাৱ ন নাই উম
অ' খাইছো-খাইছো তুমি কৰবাত অ' কি কয় গৰমত এই যে গৰম ইমান পৰিছে ক'বাত ফুৰিব যাবা বুলি ভাবিছে নাই।
বাৰতিয়াে ভাবি আছো এতিয়ৈক মানে হোৱা নাই যাম বুলি ফিক্স হোৱা নাই
হয় হয় হয়
এতিয়া ম মই ভাবি আছো যে আমি মানে শ্বিলংখনে যাম বুলি ভাবি আছিলো কাৰণে শ্বিলং চাইডে তোমাৰ হেৰি কাংচৰি বুলি কোৱা জেগা আছে এটা। সেইখিন যাম বুলি আমি কথা পাতি আছিলো। মানে আমি দেওবাৰে সমানৰ দেওবাৰে আমি যাম বুলি কৈ আছো। চাৰিজন লগৰবোৰ মিলি কিনি
হয় হয়
তাতে যাই কিনে আমান ফুৰি চুৰি আহো আমান তাতে আৰু ঝাৰণাও আছে নহয় ৱাটাৰ ফল আছে তাতে যাই কেনে। গা পা ধুম দি এনে প এংং আছে আমাৰ চবৰে
হয় হয় এনে তুমি মই চাওঁ ৰ'বা ক'ত যাও ময়ো মই এতিয়ালৈকে ভবা নাই ৰবা তাৰ মানে মই মোৰ লগৰবোৰৰ লগত আজি কথা পাতিম পতিকেনে ভাবি চাপ কত যাওঁ। তাৰ পিছত যাম ৰবা এনে তুমি আহ ক'ত বেছিক ফুৰিব যায় ভাল পুৱা যেনেকুৱা তোমাৰ পাহাৰ বা তোমাৰ কৰবাত নদীপ আ নদী-চদিৰ পাৰত বা গাঁও ত বা, তোমাৰ পাৰ্কত তুমি এনে ক'ত যাই কিনে ভাল পোৱা বেছিকে
মইতো পাহাৰতে যাবৰ কাৰণে ভাল পাওঁ বাৰু এনে পাহাৰ এৰিয়া মানে কি হয় তোমাৰ মানে একো মানে হেৰি নাথাকে ন আমি মানে আমাৰ ইফানে পাহাৰ আছেতো পানী পাইনে চাই যাওঁ আমি কৰিবৰ কাৰণে যেতিয়া যাওঁ কমলা কমলা থাকে কমলা কমলা ল'বও যাওঁ আমি তাতে ফুৰো মাছ মাৰো জংঘলতে মাছ মাৰো পাহাৰে চাহাৰে মাছ তাছ মাৰি কিনি চব মানে এনেকা কৰি আমি আহো আৰু কাৰণ সেইটো এটা বেলেগ ফিল -লিং হয় আৰু এটা কাৰণ আমি পাহাৰত যাব যাবৰ কাৰণে মানুহবিলাক বেয়া পায় আৰু চবে মানে প্ৰায় মানুহবিলাক বেয়া পায়। হয় মানে ন জংঘলত কোনোবাই যায় নেকি বুলি কয় কিন্তু পাহাৰৰ মজাও বেলেগ গম পোৱা না?
হয় হয় তুমি ঠিকেই কৈছা ময়ো পাহাৰত যাই কিনে বহুত ভাল পাওঁ কিন্তু মানে কি জানা কোনবোৰ মানুহে বেয়া পায় জানানে মানে যোনে তোমাৰ বেছিকৈ খোজকাঢ়িব নোৱাৰে পাহাৰ বগাব নোৱাৰে তেখেতসকলেহে বেয়া পায় এনেইতো তোমাৰ ক'বলৈ গ'লে চবেই ভালেই পায় মই এনে যাৰ যাৰ মুখত শুনিছোঁ মোৰ লগৰবোৰৰ কথা কৈছোঁ আৰু এনে আমাৰ লগৰ বোৰতো চবে ভালেই পায় আমি এনে পাহাৰত যাব পালেতো কথাই নাই আমাৰ একো মানে আমি আমাৰ মানে ফূৰ্তিতে আমি একো নোহোৱা হৈ যাওঁ আমি, তোমাৰ জানানে? এই যে আমাৰ জোঁ ৰ'দত যে জোঁটো আছে যে
অ আচ্ছা বাৰু, হয়
পিছফালে তোমাৰ পাহাৰখন আছে ন, আমি তোমাৰ তাতে দুবাৰ মান ট্ৰেকিঙতো গৈছিলো জানা। ত' সেইখনতো পাহাৰ হয় পাহাৰৰ মাজতহে তোমাৰ জুৰিটো আছে ত আমি তাতে গৈছিলো আমাৰ যেতিয়া লগৰ বোৰে গম পালে ন যে আমি অহাকালি তাতে এটা ট্ৰেকিং হ'ব লগা লগ আমাৰ গোটেই গ্ৰুপটোক চবকে কল কৰি কৰি আমি কলোঁ যে বোলে কা অহাকালিত ট্ৰেকিং হ'ব জোৰ পিছফালে থকা পাহাৰখনত তে যাওঁ ব'ল চবেই তাৰপিছত আমি ৰাতি পোৱা, সেই ৰাতিপুৱা আমি জানা এ কিমানটা চাৰে চ চাৰে চাৰিটা নহয় চাৰিটা মানতে উঠিছো উঠি কিনে আমি পাঁচটা বজাত ঘৰৰ পৰা ওলায়েই গৈছো তাৰ পিছত তাতে ছয়টা মানত পাইছোঁ দেন চাৰে ছয়টা মানত আমি ট্ৰেকিং আৰম্ভ কৰিছোঁ ইমান ভাল লাগিছে যাই কিনে। কিন্তু মানে তোমাৰ অলপমান পাহাৰ আহ তাতে মানে কি হৈছিলে অলপমান নিয়ৰ চিয়ৰো পৰি আছিলে ন, তো মানে জোঁকো হৈছিলে জানা। ত' আমাৰ বহুতে চিঞৰ বাখৰ কৰি কিনে একেবাৰে অৱস্থাই নাই। কিন্তু অৱশ্যে মই ইমান এটা ভয় নকৰো। সেইকাৰণে মই ইমান চিঞৰ বাখৰ কৰা নাছিলো কিন্তু বাকীবোৰে যি চিঞৰ বাখৰ কৰিছে ন নকবা আৰু কিন্তু গৈ কিনে বহুত ভাল লাগিছে জানা মানে ইমান ধুনীয়া ঠাণ্ডা পৰি আছিলে ধুনীয়া মানে যদিও আমি সেইখিনি সময়ত বতাহ দিয়া না -ছিলে কিন্তু গৰম অনুভৱ হোৱা নাই কাৰণ গোট- গোটেই গছ-গছনি আৱৰি ৰাখিছে গৰম পৰিব কৰ পৰা তোমাৰ ৰ'দেই সোমাব পৰা নাই ভিতৰত গোটেই ধুনীয়া ঠাণ্ডা জানা, মোৰ পাহাৰত যাব পালে একোয়ে নালাগে মোক, মই বহুত ভাল পাওঁ পাহৰত যাবলে।
আতছা হয় তুমি বাৰু হেৰি কি গৰম মাহত গৈছিলে নে ঠাণ্ডা মাহতে গৈছিলে বাৰু
মই তোমাৰ অমম তোমাৰ সেই মানত গৈছিলো এয়া এপ্ৰিল মানৰ ফালে গৈছিলো। ত' তেতিয়া ইমান এটা গৰমো নাছিলে ঠাণ্ডাও নাছিলে, হা
ৰিচেন্টলি গৈছা বোলো
হয় হয় ৰিচেন্টলিয়ে গৈছো তাতে মানে ইমান তেতিয়া ইমান এটা গৰমো নাছিলে ঠাণ্ডাও নাছিলে ন কিন্তু মানে বাহিৰৰ এৰিয়াখিনিত তোমাৰ গৰম আছিলে। কিন্তু মানে তাতে যেতিয়া আমি ভিতৰত গ'লোঁ তেতিয়া গৰম লগা নাই তুমিতো আৰু শ্বিলং যাব বুলি ভাবিছা তাতেতো চাগে আৰু ঠাণ্ডা চাগে
উম ত এইটোৱে হয় হয়। এইটো এতিয়া ঠাণ্ডা আৰু তুমি যেতিয়া ট্ৰেকিং কৰিব গ'লে তাতে ফূ্তি ফ্তি কৰিলানে নাই বলো না এনেই খালি গৈ কিনে আহিলা
নাই নাই ফুৰ্তি বহুত কৰিছো আমি আচলতে মানে আঁ চৰাই চাবলৈ গ গৈছিলো মানে বাৰ্ড ৱাছিং কৰিবলে তাৰমানে তোমাৰ আমি তেনেকে মানে মানুহে কি কৰে জানানে এনেকৈ তোমাৰ আমি এটা এৰিয়াত যাওঁ সন্ধিয়া বা ৰাতিপুৱা যাই কিনে আমি চাওঁ যে সেইটো এৰিয়াত সেইখিনি সময়ত কি কি চৰাই আহিছে তাৰপিছত আমি সেইবোৰ নট ডাউন কৰোঁ আৰু কিমানটা চৰাই দেখিলো সেইটো নট ডাউন কৰোঁ কৰি কিনে আমি তাৰমানে এইটো এটা ৱেবছাইট আছে ই বাৰ্ড বুলি কিনে তাতে আমি এইটো আপলোড কৰোঁ ত' তাৰ কাৰণে আমি গৈছিলোঁ। ত' মানে আমি চৰাই চিৰিকটি চালোঁ কথা বত বাতি কিনে এনেকে এনজয় কৰিলোঁ কিন্তু যিহেতুকে আমি চৰাই চাবলৈ গৈছিলো তাৰ কাৰণে আমি বেছি চিঞৰ বাখৰ কৰিব নোৱাৰোঁ ন নহ'লে চৰাইবোৰ গুচি যাব তো মানে আমি সেইকাৰণে কেৱল সাধাৰণভাৱে ট্ৰেকিঙে কৰিছিলোঁ তেনেকে মানে একো। এন্জয় বুলি কিনে তেনেকে সেনেকে কৰা নাই কিন্তু হা আমি যে গৈছো তাতে সেইটোয়ে আমাৰ কাৰণে বহুত এনজয় আছিলে। ত' তেনেকুৱা আৰু তুমি এনেকে গৈ পাইছানে
মই মানে এনে এনেকুৱাকে মানে ট্ৰেকিং কৰিব কাৰণে গৈ পোৱা নাই কিন্তু লগৰবোৰক বিলাকৰ লগৰ মানে। মানে জংঘলে মানে আমি ফুৰিব আমি যোৱা কিবা কিবি এনে বস্তু আৰু পিকনিক খাবৰ কাৰণে আমি গৈ পাইছোঁ তেনেকুৱা পিকনিক খাবৰ কাৰণে আমি এনেুৱা মানে বাঁহৰ বাঁহৰ হেৰি আছে ন বাঁহ কাটি কিনে তাতে আমি মানে হেৰি চাওমিন সোমাই কিনে তেনে কিনেমানে পিকনিক খাইছিলো তো এই টাইমত আৰু আৰু আৰু আমাৰ মানে মেইন কথা কি মানে আমি গা ধোৱা কাৰনে বহুত ভাল পালো এনে কাৰণ নদী থাকে ঝৰ্ণা
অ' নদীৰ পানী ঠাণ্ডা থাকে ন হয় হয়
কাৰণে আমি মানে গা ধোৱা টো বহুত ভাল পাইছো আমি চব প্ৰায়েতো মানে আমি এনে কথা তাৰ কাৰণেহে আমি যাওঁ পিকনিক খাব যাম বুলি আমি যাওঁ মেইন কথা হতো গা ধুব কাৰণে তাতে কাৰণ গৰম গৰম যেতি পৰে তা মানে আমাৰ মানুহ নাথাকে ন গৰমে মান কেনে থাকিব ন ঘৰতনো কিমান বৰদাস্ট কৰি থাকিব এইটো হিচাপে আমি মানে। আমি আমি ৰিচেণ্টলি মানে আজি তোমাৰ হৈ গৈছে আজি এক দুই সপ্তাহ হৈছে তাৰ আগতে আমি গৈছিলো বাৰো ইয়াতে আমাৰ মানে গণেশ মন্দিৰ আছে বাৰু। আমি যত থাকো মানে গণেশ মন্দিৰ আছে গণেশ মন্দিৰ এইখিনি মানে ঝৰ্ণা আছে এটা তাতে আমি পূজা চূজা কৰো ন তাৰ তলত কাৰনে মানে এটা ঝৰণা আছে তাতে আমি গা পা ধুুৱ যাওঁ কাৰণে সেইদিনা আমি পিকনিক খাব গৈছিলোঁ তাতে মানে লগৰ গোটেইখিনি পাঁচ ছয় জন লগৰ আছিলে আমি গৈছিলো তাতে পিকনিক চিকনিক খালো গা পা ধুলো গা পা ধোৱা পিছত আৰু আমাৰ এইফালে মানে অলপ আগৰৰফালে তমাৰ হেৰি কমলা বাগান এইবিলাক আছে ন এতিয়া মানে তোমাৰ চিজন থাকে আমি তাৰ কাৰণে যাৱৱে মানে কমলা বস্তা বস্তা ভৰাই কিনি আনো মানে সেনেকুৱাকে আৰু
হয় হয় তুমি কমলা খাই কিনে বহুত ভাল পোৱা চাগে ন
হয় হয় কমলা বহুতে ভাল পাওঁ কাৰণ সৰুৰ পৰা খাই পাইছো না আমাৰ ইয়াতে গছ আছে পুৰা হেৰি মানে এৰিয়াটো জংঘল এৰিয়া কাৰণ আমি ফৰেষ্ট কেম্পত থাকো তো।
হয়।
ইপানে মানে তোমাৰ বহুত ভেৰাইটি, ভেৰাইটি আছে সেইকাৰণে মানে খাব কাৰে ভাল লাগে আৰু।
হয়, হয় ঠিকেই কৈছা মই এনে ময়ো তোমাৰ সিফালে শুনিছো যে ত তুমি যোনটো ফালৰ কথা ক'লা ফৰেষ্ট কে মই মানে শুনিছো। ফালে তোমাৰ ধুনীয়া পাহাৰ গছ-গছনি বহুতখিনি আছে আৰু দেখিছোঁ মই নাৰেংগীৰ গলে দেখা পাই থাকো তো মাজে মাজে ফুৰিব যাম বুলি ভাবো আৰু তাতে তোমাৰ এটা টাৱাৰো আছে ন'। ৱায়াৰলেছ টাৱাৰ নেকি সেইটোতো পাহাৰৰ ওপৰত ন' গৈ কিনে ভাল লাগিব চাগে ন' তাত।
অ', হয় অ', তাতে আমি মানে বছৰে যা হয় যেনেক তোমাৰ এইটো তাতে মানে পূজা হয়। তোমাৰ এইটো আগষ্টৰ বাৰত স তেৰ তাৰিখে তাতে মানে পূজা হয় ৱাৰলেছ পূজা বুলি কোৱা আমি তাতে মানে আমি গৈ থাকো মানে বছৰ এবাৰ যাাৱেই যাওঁ মানে ফিক্স। তাতে বহুত মানুহ হয় ন' বাহিৰ বাহিৰৰ মানুহ আহে যেনেকা তোমাৰ আৰু দূৰ, দূৰ পৰা আহে মানে বাহিৰৰ মানে এনেকুৱা বাহিৰতো নহয় মানে দূৰ দূৰ পুৰা আহে তাতে সেইটো পূজা কৰিব কাৰণে বহুত জাম হৈছে সেইদিনা। যেনেকৈ আমাৰ কামাখ্যা মন্দিৰত তেনেকুৱা হয় ন' তাইপ মানে কমেই হয় বাৰু তেনেকুৱা টাইপৰ হৈ যায়। এইটো ভাল লাগে আৰু আমাৰ অ', আমাৰ ঘৰত সেপানদি যায় চব আৰু এটা আছে ন' ওৱায়াৰলেচ যোৱা এই আমিটো ফটক গুচিও যাওঁ কিন্তু আহাৰ টাইমতে অলমান হেৰি ভয়ো থাকে কাৰণ ৰাস্তাটো মানে পাহাৰত আছে। ন এইেইটোতো ৱাৰলে পাহাৰত আছে আৰু সিফালে মানে তল তল হৈ যায়তো। খুচাৰী আহওঁতে মান বহুত কেয়াৰফুলি হৈ কিনে আহিব লাগে নহ'লে আৰু ৰিক্স থাকে ন'।
হয়, হয় ঠিকে কৈছা কি ঠিকে কৈছা, তুমি এনে যাই কিনে ভাল লাগে চাগে কাৰণ পাহাৰীয়া ৰাস্তা হয় গছ গছনিৰে ভৰ্তি হৈ থাকে। ভাল লাগে চাগে। ঠিক আছে দিয়া তে আমি পিছত কেতিয়াবা ক দি দিয়া অ', অ', ঠিক আছে দিয়া, থেংক ইউ।
ই কাম
উম, উম, দিয়া।